হেল্ল'।
হেল্ল'!
অঁ কোৱা, ভাল-ভাল। তোমাৰ?
অঁ আছোঁ দিয়া ভালেই। পিছে গৰম বন্ধ কেনেকুৱা চলিছে?
গৰম বন্ধ কিনো আৰু আমাৰ! কামৰ পৰা আজৰিয়ে নাই গৰম বন্ধ।
অ তাকেই, মইয়ো এই কি কবা! ইমান গৰম আজি বোলো বৰষুণ দিলে অলপ! শান্তি পালোঁ আৰু।
সচাঁকেই, গুৱাহাটীত যে বেছিয়ে গৰম হৈছে, ন?
অ তাকেইতো, পিছে কৰ'বাত ফুৰিব যোৱা প্লেন আছেনে নাই?
ফুৰি পেলাই আহিছো হে, ফুৰিবলে গৈছিলো ঘৰ গৈছিল ছিলোঁ আহি আজি ৰাতিপুৱা পাইছোঁহি।
অ ঘৰৰ খবৰ ভালনে সবৰে?
উম ভাল, তোমালোকৰ ভাল নে?
অ আছে দিয়া সবৰে ভাল, বাকী হেৰি কি কয় ৰূপমৰ কি খবৰ?
ৰূপম ভালে আছে।
বিয়া-বাৰু কৰিলে নে নাই?
বিয়া-বাৰু এতিয়া কৰা নাই বাৰু, কৰিব চাগে!
অ। মই বোলো তাৰ হেৰি কি কয় ষ্টেটাচ দেখা পালোঁ দেখা পাই বোলো মই নাই একবাৰ মই দীপাঞ্জলী সুধি চাওঁ, এইকাৰণে তোমাক ফোন কৰিলো।
ভালেই কৰিলা, বাকী তুমি ক'ৰবাত ফুৰিবলে নোযোৱা নে এতিয়া?
তাকেইতো এই মানে এইবাৰৰ চেলাৰীতো সোমোৱা নাই যে। চেলাৰীটো পালে যাম বাৰু। বেছি দিন আৰু নাইয়েই জুলাইও খপকে শেষে হব।
শ্বিলঙলেকে যাম ওলাবা নহ'লে চব গৈছে শ্বিলং ফুৰিবলে।
তাকেইতো চবেই তোমাৰ শ্বিলঙৰ ফালেই গৈ আছে, এই ডাউকি চেৰাপুঞ্জী। চব সেইপিনেই গৈ আছে।
উম উম।
যাম দিয়া ওলাবা দেই, লগৰ কেইজনী মানকো লৈ ল'বা।
তাকে মই লগ ধৰিছো বাৰু সুবিধাবোৰ মিলিলে যাব লাগিব।
অ। তুমি বৰ্তমান এতিয়া ক'ত থাকা কি কলা কি কলা অ মই যোৱা বাৰ মই যোৱাবাৰ তোমাৰ জুলাই মাহত কেদাৰনাথ গৈছিলো
অঁ
তাৰ পিছত তো এনেই কবাত কবাত গৈয়ে আছো বাৰু এই বৃন্দাবন অয়োধ্যা
থাক
কেদাৰনাথ গৈ কেনে বহুত ভাল লাগিছে আমি চৌবিশ কিলোমিটাৰ খোজ কাঢ়িছিলো তোমাৰ এই তলৰ পৰা মানে গৌৰী কুণ্ডৰ পৰা ৰাতিপুৱাৰ পৰা তোমাৰ ৰাতিপুৱা চাৰে পাঁচটা মানৰ পৰা একদম গধূলি চাৰে গূ ধূলি মানে কি ৰাতিয়ে হৈছে চাৰে আঠটা বাজি গৈছে তোমাৰ
উম তাত ভাল লাগে পুৰা ঠাণ্ডা ন
অ বহুত ঠাণ্ডা একদম মানে মাইনাচ ছিক্স কিমান সেনেকুৱা আছিল ডিগ্ৰী আমিতো গোটেই আমি সেইকেইদিন তোমাৰ একদম নিৰামিষ আৰু নিৰামিষ মানে বইল এই একদম দালি ভাত সেনু তেনেকুৱা দিছে তাতে জলা তলা এইবিলাক মচলা পাতি ইমান নচলে কাৰণ তলৰ পৰা কঢ়িয়াই নিওতে বহুত অসুবিধা হয় ন সেইটোয়ে মানে বহুত তোমাৰ তাতে মানুহৰ মানুহৰো বহুত সমাগম হয় আৰু বহুত তোমাৰ এইয়া ঘোৰাঁ খচ্চৰ এইবিলাকে মানে তোমাৰ তলৰ পৰা বস্তু বিলাক কঢ়িয়াও নিওঁতে মানে বহুত অসুবিধা হয়
কিমানজন গৈছিলা তালে তোমালোক
আমাৰ তোমাৰ ষোল্ল বিছ জনমান হৈছিল
অঁ
দাদা এজনে ট্ৰিপ চলাই আৰু তেনেকে লৈ গৈছিল আমাক
বুজিছোঁ
উম তুমি ক'ত গ'লা পিছে অসমৰ বাহিৰত গৈছা নে নাই
মই কতয়ে যোৱা নাই প্লেন প্ৰতিবাৰে কৰো প্ৰতিবাৰে কেনচেল হয় কিন্তু এতিয়া মই অক্টোবৰত জয়পুৰ উদয়পুৰ যাম বুলি ভাবিছো আৰু যেতিয়া পূজা বন্ধ দিব তি কেট কৰিম আৰু এই জুলাই লাষ্টলে কি হয় জানো
অ হয় নি মইও ভাবি আছিলো মই জুলা এই মানে হেৰি কৰিম বুলি এইয়া তোমাৰ সাত তুচা মন্দিৰ যে শুনিছা ন সাত অ এই সাতুচ্যাম মন্দিৰ মানে তাতে গলে মানে তোমাৰ বহুত ভাল লাগে ন চবৰে মানে বেছিভাগ মোৰ লগ বিলাকে গৈছে ময়ও যাম বুলি ভাবিছো সেই আগষ্ট ছেপ্তেম্বৰ মানতে
উম বাহিৰত গ'লে বহুত পইচা লাগে ন
মানে পইচা লাগে কিন্তু সেইটো তোমাৰ নিজৰ বাজেটৰ ওপৰত আৰু তোমাৰ এটা সঠিক মানে এটা প্লেনিঙত থাকিব লাগিব মানে কেনেকুৱা কি তুমি যাবা কেনেকে কি খৰচ কৰিবা এতিয়া ক'ব গ'লে এজন মানুহেতো এক লাখ টকাও এটা শেষ কৰি দিব পাৰে এটা জাগাত গৈ কেনে হয় এ সেইটোৱে
প্লেন বনোৱাতকে বেছি যায় ন, প্লেন বনোৱাতকে বেছি যায় ন।
নাই নাই তেনেকুৱা একো নাই কিন্তু দেই, এটা কব গ'লে ট্ৰিপত ইমান টকা নাযায় যিমান মানে মানুহে ভয় খুৱাই দিয়ে। তেনেকুৱা হিচাপে খৰচ পাতি নহয় কিন্তু, তাৰ তুলনাত বহুত খিনি কমেই হৈ যায়
তুমি এতিয়ালৈকে কিমান জেগা ফুৰিছা অসমৰ বাহিৰত?
মোৰ ক'ব গ'লে ওঠৰ ঊনৈশটা প্লেচ হৈছে আৰু। ওঠৰ ঊনৈছটা জেগামান হৈছে।
চবতকে ক'ত ভাল লাগিলে বেছিকে গৈ।
চবতকে মানে তোমাৰ ক'ব গ'লেতো সকলো জোগাৰে এটা নতুন নতুন উপলব্ধি অনুভৱ কৰিছো, সকলো ঠাইৰে এতিয়া কেদাৰনাথত তোমাৰ এনেকুৱা এটা ঠাই, যত মানে তোমাৰ প্ৰথমবাৰৰ বাবে খোজ কাঢ়ি এনেকে ইমান ওপৰলৈ উঠি গলো, তাৰ মানে তোমাৰ এটা মনত যিমান এটা হে পাহ বা আনন্দ পাইছো আমি মনত চবে। আঁহ তাৰ তুলনাত তোমাৰ এতিয়া বৃন্দাবনো গলো চবতে বহুত ভাল লাগিছে। বৃন্দাবন, অয়োধ্যা, ৰামেশ্ব চৰম, তেনেকে সকলো জোগাই মানে বহুত ধুনীয়া। আৰু মানে গৈ কেনে তুমি বহুত শান্তি পাবা।
তুমি বেছিকে মঠ মন্দিৰ থকা ঠাইলে বেছি যোৱা ন।
অঁ মঠ মন্দিৰ মানে হৈ যায় মাহঁতক লৈ মাক লৈ যাও ন ফুৰাবলৈ। এতিয়া তাৰপিছত তোমাৰ এই হেৰি বাহিৰত গৈ মানে ভালেই লাগে দিয়াচোন। পাহাৰীয়া এৰিয়াবোৰত। তোমাৰ কেনেকুৱা ঠাইত ফুৰি ভাল লাগে?
তোমালোক দাৰ্জিলিং যোৱা নাছিলা জানো?
অঁ গৈছিলো, এই দুই হেজাৰ চৌবিশৰে গৈছিলো ৰবা লাষ্টৰ মানত। তুমি গৈছা নাই?
নাই মোৰ টিকেট কৰা আছিল কেন্সেল হ'ল। দাৰ্জিলিং জ্বৰ হল মোৰ মানে লেঠা এটা ওলাই আৰু কিবা।
অ তোমাৰ কিন্তু সঘনাইে জ্বৰ হৈ থাকে ন।
মোৰ বহুত জ্বৰ হয়। এইবাৰ মই খুব ফুৰিলো গোটেই আধা অসম ফুৰা হ'ল আৰু নামনি চাইডে গ'লো, তাৰ পৰা উজনিও গোটেইখন ঘূৰি আহিলো আৰু।
অ ভালে মোৰ অসমৰ এই শিৱসাগৰ চাইডতটো অলপ ফুৰিব আছে ৰ'বা। বাকী হেৰি কাজিৰঙা কাজিৰঙা গৈছা নে নাই?
গৈছো কেইব বাৰো গৈছো, যেতিয়া মানে চাৰি এবাৰমান জীপ চাফি কৰি কাজিৰঙা ফালেদি অহা যোৱা কৰো, কালিও কাজিৰঙা দি আহিছো।
অ অ কাজিৰঙা অভয়াৰণ্যখন দেখা নাই বাৰু। বাকী তোমাৰ এই ডিব্ৰুগড়লৈ গৈছো। বাকী টিলিঙা মন্দিৰ গৈছা?
নাই যোৱা তিনিচুীয়া গৈছ। গৈছো মন্দিৰলৈ যোৱা হোৱা নাই। কথা আছে নাম শুনি হেল্ল, অ এই অগ্নিনাভ ম অ শুনিছানে এতিয়া? হেল্ল অ অগ্নিন্নাভ মন্দিৰ বুলি মন্দিৰ এভাগ আছে, বহুত মহিমা আছে নাজিৰাত মানে মহাদেৱক পূজা
অ অগ্নিনাভ মন্দিৰ অ তে অ শুনিছো শুনিছো শিৱ বাবা যে পূজা কৰে ন।
অ পূজা যে কৰে ভাল ভাল লাগে বোলে নাই মাহত গৈছ আৰু যাব লাগিব
অ অ এই বহু ঘৰত মানে তোমাৰ তেনেকে ল'ৰা ছোৱালী জন্ম পোৱা শুনিছো ফটো পাইছো বাৰু।
অ বহুত ল'ৰা ছোৱালীও হয় হেনো জন্ম নহ'লে
হয় ছ ছ'চিয়েল মিডিয়াত মানে তোমাৰ বহুতো তেওঁলোকৰ মানে এটা প্ৰভাৱ হেৰি পৰিছে মানে তেওঁলোকৰ এইটো এটা আস্থাৰ ওপ অ হয় হয় তাকে তোমাৰ তাতে যাব মন নেকি অ অপমানো পাইছে। মই যোৱা নাই বাৰু যাব হে ইচ্ছা আছে।
তাকে
উম পিছে অম্বুবুচী মেলা গ'লা নে নাই
মই এবাৰ নগলো এ পে তিনিবাৰে গ'লো কিন্তু এইবাৰ গৰমটো বেছি ন ওলাইছিলো এদিন যাবলে কিন্তু মন নগ'লে তাৰ দুদিন আগত গৈ আহি
উম উম উম মইয়ো এইবাৰ যোৱা হোৱা নাই মোৰো গাটো বেয়া আছিল তাৰমানে আৰু ইমান ভিৰ হ'ল ন বহুত মানুহ হৈছে
থিৰ হৈছে
উম সেইটোৱে পিছে কি খালা এতিয়া?
মই আজি অকল ৰুটিহে খাই আছো ভাতকেইটা সোনকালে বনাই খাম আৰু।
অ কিমান ঘণ্টা লাগে তোমাৰ ঘৰৰ পৰা ইয়ালৈকে?
মোৰ সেই অলপ গোটেই বাটটো ঘূৰি আহো ন ঘূৰি আহিলে তোমাৰ এঘাৰ ঘন্টামান লাগিব যদি মই ফেৰী পাৰ হৈ আহো যোৰ অ ফেৰী পাৰ হৈ আহিলে যোৰহাটৰ পৰা তোমাৰ চাৰে ছয় ঘন্টাত গুৱাহাটী পাই যায় আকৌ মাজুলীৰ পৰা যোৰহাটলৈ যিমান সময় লাগে আৰু নাইন, টেন আৱাৰ্চ লাগি যায়।
অ অ বহুত দূৰ হৈ যায় ন
দুৰতো হয় বাৰু অ মানে একেবাৰে ঘূৰি গলে বৰ আমনি লাগে এনেকে নিমাতী ঘাটটো ফেৰী পাৰ হৈ আহিলে ইমান আমনি নালাগে।
উম এইটোয়ে আৰু কামৰ সূত্ৰে এতিয়া ঘৰৰ পৰা দূৰত থাকি এতিয়া কাম কৰিব লগা হৈছে আৰু উপায়তো নাই।
তাকেহে এতিয়া তুমি মাজুলী যোৱা নাই নহয় ন
নাই নাই যাবলে বহুত হেঁপাহ আছে তাৰে বোলে প্ৰকৃতি আৰু তাৰে যিবিলাক তোমাৰ এই নাম প্ৰসংগ সেইবিলাক বহুত ধুনীয়া মানে শুনিছো। যাব ইচ্ছা আছে।
মোৰ লগতে ওলাবা আৰু মই ইয়াত কাম কৰি থাকোতেই ফুৰাই আনিমগে পিছত নহ'লে যাব যোৱাতো।
তাকেতো এই মাজুলী চাইদ ফুৰিব লাগিব তাতে বহুত ধুনীয়া বোলে ঠাইডোখৰ। নহ তাত তোমাৰ লগতে যাব লাগিব আৰু।
মোৰ লগতে ওলাবা অ
উম চিনাকি থাকিলে ভাল দিয়াচোন।
তাকেহে
উম পিছে তোমাৰ এই কি কয় লগৰ জনী ইয়াতে আছে নে
তাই আছে এতিয়া ডিউটিত গৈছে অফিচ আছে।
অহ অহ তোমাৰ ঘৰৰ তোমাৰ এই মুৰ্গীৰ ফাৰ্ম টো কেনেকুৱা এতিয়া বৰ্তমান চলি আছে
এতিয়া ভাল নহয় এতিয়া বাৰিষা দিন ন ইমান আমাৰ পিনে পানী হৈ আছে অলপ
অহ অ শুনিছো মুৰ্গী তোমাৰ এই আমাৰো মানে সেই একে ৰবা এই মুৰ্গী বিলাক মানে কেনেকে কি হৈ মৰি আছে একোডাল গমেই নাপাও উম জানো পাই কি বা হ'ল হঠাতে মানে এটা দুটাকে মৰিয়ে থাকে
তুমি শাওণ মাহত ব্ৰত পালন কৰা নেকি
অ মই কৰো ৰবা এই এটা নহলো বা দুটা সোমবাৰ মই পালন কৰি দিওঁ যোৱাবাৰ গৈছিলো বল বমত
এইবাৰ গ'লে মোক লগ ধৰিবাচোন মই এদিন যাম বুলি ভাবিছো
অ অ ওলাবা ওলাবা আমি এই তোমাৰ এই বৈশিষ্টয়লৈ যাই কেনে বৈশিষ্ট্য লৈ তোমাৰ খোজকাঢ়ি যাও মানে হেৰি লৈ বেলতলা চাৰিআলিৰ পৰা বৈশিষ্ট্য মন্দিৰলৈ খোজকাঢ়ি গৈ তাতে গা পা ধুই তাৰ পৰা আকৌ তোমাৰ সেই হেৰিলৈকে যাও শুক্লেশ্বৰ মন্দিৰলৈকে তাতে গৈ হে পানীটো শিৱ বাবাক ঢালি দিওঁ
শুক্লেশ্বৰ মন্দিৰলে খোজকাঢ়ি যোৱা নেকি
অ খোজ কাঢ়ি যাও তোমাৰ এই বৈশিষ্ট্য মন্দিৰৰ পৰা সেইটো তোমাৰ এটা দীঘলীয়া লাইন থাকে
অ কিমান টাইম মান লাগে বাৰু
কিমান টাইম মানে আমি যোৱাবাৰ যাওঁতে তোমাৰ ঘৰৰ পৰা ওলাইছোঁ সাতটামান বজাত আকৌ বৈশিষ্ট্য গৈ পালো নটা চাৰে নটা বাজিল কিন্তু আমি শুক্লেশ্বৰ মন্দিৰ যাই পাওঁতে পাওঁতে তোমাৰ তিনিটা মান বাজিছে তিনিটা চাৰে তিনিটা মান বাজিছে
কি কৰিলা ৰাতিটো নুশুলা আৰু ৰাতি
নাই নাই অ ৰাতিপুৱা তোমাৰ ঘৰত আহিছো তোমাৰ এই ছয়টা মান বজাত মানে বহুত ভিৰ হয় বহুত ভিৰ আৰু জাগাই জাগা জাগাই ভক্তসকলক খোৱাৰ কাৰণেও ব্যৱস্থা কৰি দিয়া থাকে
মই মানে এই বৈশিষ্ট্য মন্দিৰৰ ফালেই থাকো ন মোৰ জাচ মই দেখোঁ মানে খিচিৰি দিয়ে আৰু চৰ্বতবোৰ দিয়ে যে মই অফিচৰ পৰা আহোঁতে যোৱাবাৰ